ত।
অ আছো আছো তুমি ভালে আছা।
আছো আছো ভালে আছো বাকী কি কৰিছা।
কি কৰিছো মানে এনেই আছো ৰ'বা বিচনাতে বহি, তুমি কি কৰি আছা।
মইওঁ আছিলো এনেই তাকে ভাবিলো এটা ফোন কৰো নেকি এটা বিষয়ত মা নে মই ভাবিছিলো আজি অলপ চ চৰ্চা কৰো নেকি।
অ অ পাৰো পাৰো কোৱাচোন কোনটো বিষয়।
অ মই ভাবিছিলো আজি এই নেতৃত্ব গুণৰ ওপৰত অলপমান আমি আলোচনা কৰো।
অ অ' পাৰি পিছে নেতৃত্ব গুণ হৈছে এজন ব্যক্তিৰ এনে এটা ক্ষম তা যাৰ দ্বাৰা। তেওঁ আন লোকৰ সঠিক পথ দেখুৱাব পাৰে আৰু লক্ষ্যপূৰ্ণৰ বাবে অনুপ্ৰাণিত কৰিব পাৰে। নে কি কোৱা।
হয় হয় একেবাৰে সচা কথা দেই ঠিকে কৈছা তুমি নেতৃত্ব মানে কেৱল আদেশ দিয়া ই নহয় বাৰু বৰঞ্চ দায়িত্ব গ্ৰহণ কৰা হওক বা দল এটাক আগুৱাই আগুৱাই লৈ গৈ তেওঁলোকক ভাল ৰাস্তা দেখুৱাই নহওক কিয় এই তাৰে যি টো গুণ সেই গুণটোৱে হৈছে নেতৃত্বৰ গুণ আৰু মই ভাবোঁ যে এই নেতৃত্বৰ গুণ স সকলোৱে যেন মানুহৰ মাজত থকাটো মানে বহুতে দৰকাৰী হয় দিয়াচোন কাৰণ আমি যেতিয়া আমাৰ জীৱনটোত আমিয়ে এজন জন নেতা হৈ দিয়াচোন আমি নিজৰ জীৱনটো নেতৃত্ব কৰি আগবঢ়াই লৈ লৈ যাব লাগিব আৰু কোনেও আমাৰ জীৱনটো মানে নেতৃত্ব কৰি আগবঢ়াই লৈ যাব নাহে নহয় নেকি।
উ। হয় হয় মানে নেতৃত্ব মানে কেৱল মানে আগত থিয় হয় আদেশ দিয়াই নহয় দিয়াচোন মানে এজন ভাল নেতাই সকলোকে আগত লৈ মানে চলে তেওঁৰ মতামত শুনে আৰু। তেওঁলোকে স তেওঁক সন্মানো কৰে বা সমানতাও দেখুৱায় আৰু যদি এজন নেতাই যদি কিছুমান মানুহক গুৰুত্ব দিয়ে আৰু আনক অৱহেলা কৰে নিজক গুৰুত্ব দি বেলেগ এজনক অৱহেলা কৰে তেন্তে দলত বিশ্বাস বা একতা নাথাকে যিমান যি হলেও আৰু সেনেকোৱা ধৰণে কথা
একেবাৰে সঁচা কথা কৈছে আৰু আহ যদি উ কোনো এজন যেনেকে। অ বিদ্যালয়ত হওঁক মহাবিদ্যালয়তে হওঁক বা আমাৰ দেশৰ নেতা নহওঁক কিয় আৰু যদি তেখেতৰ তাত ভাল গুণ দেখা নাপালো হয় তেতিয়াহ'লে আমি হয়তো তেখেতৰ বাছনি ন কৰিলোঁ হেতেন সেই নেতা এজন যো যোন থাকে তাৰ মাজত সেই নেতৃত্বৰ গুণখিনি দেখা পাব লাগিব যাৰ জৰিয়তে তেওঁ আমাৰ গোটেই দেশখন হওক বা যি কোনো এটা কৰ্ম সংস্থান এই তাক আগবঢ়াই লৈ যাব পাৰে ভাল দৰে উম মা নে আগুৱাই লৈ যোৱাত তেখেতৰ তেখেতে বেলেগক দিহা পৰামৰ্শ যাতে দিব পাৰে বা আৰু সেই কৰ্ম সংস্থানটো হওক বা দেশখন ভালদৰে সংগঠিত কৰি ৰাখিব পাৰে নহয়নে।
হয় হয় আৰু মানে নেতৃত্ব গুণৰ সহায়ত এখন সংগঠন বা বিদ্যালয় সমাজ বা দেশৰ সঠিকভাৱে পৰিচালনিত হব পাৰে এজন দক্ষ নেতাই মানে সমাজ মানে সমাধানত কৰি উন্নত পথত প্ৰসাৰিত কৰিব পাৰে আৰু এজন ভাল নেতা বা এজন ভাল মানুহৰ সততা বা অন্ধবিশ্বাস বা আত্মবিশ্বাস যোনটো আৰু ধৈৰ্য্য দায়িত্ববোধ শৃংখলা সহানুভূতি আদি সিদ্ধান্ত মানে এইবিলাক মানে নেতাজনক মানে ভাল মানে কৰি তোলে আৰু।
হয় হয় একেবাৰে সঁচা কথা আৰু এ যেনেকে তুমি ক'লা যে এজন নেতা সদায় সৎ হ'ব লাগে আ তেন্তে মানুহে তেওঁৰ ওপৰত বিশ্বাস ৰাখে তেতিয়া আৰু তেওঁৰ যিটো নেতৃত্ব স হজে গ্ৰহণ কৰিব পৰা হয় যদি তেখেত সেই নেতাজন সৎ নহয় বা তেখেতৰ ভিতৰত সেই নেতৃত্বৰ গুণটো দেখা পোৱা নাযায় তেনেহলে মানুহে তেওঁৰ ওপৰত অ অতি সহজে বিশ্বাস কৰিব নোৱাৰে যাৰ ফলত তেওঁৰ কৰা নেতৃত্ব যিখিনি তেওঁৰ যিখিনি নেতৃত্ব কৰে সেইখিনি ভালদৰে মানুহে গ্ৰহণ কৰিব নোৱাৰে যাৰ ফলত বহুখিনিয়ে মানে মানে সমস্যাৰ সৃষ্টি হয় ন নে কি কোৱা
হয় হয় হয়। একদম ঠিক কথা কৈছা আৰু মানে ধৰি লোৱা অ মানে কোনো এজন ব্যক্তি মানে ভাল বক্তা বা কোনোবাই আঁকি ভাল পায় কোনোবাই লিখি ভাল পায় তেতিয়া সকলোকে মানে একে কামত মানে একে কাম দিলে মানে ন্যায় মানে সেনেকুৱা নহয় আৰু মানে সময়মতে থাকিলেহে সকলো একে ধৰণৰ ব্যৱহাৰ কৰা হয় প্ৰয়োজন বা সমৰ্থ অনুসৰি ন্যায় সুযোগ দিয়া হয়। আৰু আজি এজন ভাল নেতাৰ গুণ কি? কি থাকিব লাগে মানে ধৰি লোৱা সততা থাকিব লাগে দায়িত্ববোধ। ধৈৰ্য্য সহানুভূতি মানে সিদ্ধান্ত লোৱাৰ ক্ষমতা মানে সেইবিলাক থাকিব লাগে। আৰু এজন নে নে নেতা হিচাপে বা ভাল ব্যক্তি হিচাপে আৰু নেতৃত্বত আত আত্মবিশ্বাসৰ মানে বহুত প্ৰয়োজন আছে কিন্তু যদি আত্মবিশ্বাস মানে অহংকাৰ ন। হয় সেইটো আমি চালি জাৰি চাব লাগে মানে আত্মবিশ্বাস আৰু অহংকাৰৰ মাজত যে বহুত পাৰ্থক্য আছে সেইটো আমি নিজে চাব লাগে এজন ভাল নেতাই নিজৰ ওপৰত বিশ্বাস ৰাখে কিন্তু আনৰ মানে মতামতক অসন্মান নকৰে। আৰু সন্মান কৰে আনৰ মতামতকো।
সঁচা কথা কৈছা দে আৰু যদি সেই নেতাজনৰ মাজত যদি অহংকাৰ থাকে তেনেহলে তেখেতৰ সেই নেতৃত্ব গুণটো বহু পৰিমাণে কম হৈ যায় আৰু যিখিনি তেঁওলোকে তেওঁ নেতৃত্ব কৰে সেইখিনি মই ভাবো যে আমাৰ সাধাৰণ জনতাৰ বাবে এ মানে স্বাস্থ্যকৰ নহয়। আৰু এ এজন নেতাই যেতিয়া তেখেতৰ উৎসাহজনক কথা কৈ বা ভাল কামৰ প্ৰশংসা কৰি আৰু সকলোকে যেতিয়া সমান সুযোগ দি মানে সকলোকে অনু প্ৰাণিত কৰে তেতিয়া তেওঁৰ যিটো নেতৃত্বৰ গুণ সেইটো আমাৰ সকলো সকলোৰে মাজত মানে সমাগমিত হৈ পৰে আৰু সকলোৱে তেওঁৰ সেই নেতৃত্ব গুণৰ আ মানে প্ৰশংসা কৰে। কাৰণ যেতিয়া সেই নেতাজনে নেতাজনৰ মাজত সেই গোটেই গুণ খিনি দেখা পোৱা যাব। বা তেখেতে জানে যে কেনেকৈ দলটোক ভালদৰে পৰিচালিত কৰিব লাগে বা কেনেদৰে আমাৰ সাধাৰণ জনতাক হওক বা যিকোনো কৰ্ম সংস্থানৰে উম ৰাইজ নহওক কিয় তেওঁলোকক কেনেদৰে মা উৎসাহ দিব লাগে সেই সকলোবোৰ যদি যেতিয়া জানে তেতিয়াহে মানে তেওঁ ভালদৰে সেই তেওঁৰ যিটো পথ মানে পথটো সেইটো ভালদৰে তেওঁ ৰক্ষা কৰিব পাৰিব।
হয় দিয়া আৰু অ নেতৃত্বত মানে যোগাযোগৰ দক্ষতাৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ মানে এটা ভূমিকা আছে ধৰি লোৱা। যোগাযোগ মানে যোগাযোগ দক্ষতা অতি গুৰুত্বপূৰ্ণ আ এজন নেতা তাই নিজৰ চিন্তা স্পষ্ট ভাৱে প্ৰকাশ কৰিব। পাৰিব লাগিব আৰু আনৰ কথা মনোযোগৰে শুনিব লাগিব তেওঁ উৎসাহজনক কথা কৈ মানে ভাল কামৰ প্ৰশংসা কৰি আৰু সকলোকে সম সমান সুযোগ দিলে মানে দি দলটোক অনুপ্ৰাণিত কৰিব লাগিব আৰু নে নেতৃত্ব গুণ জন্মগত নে শিকিব পাৰি সেইটো বহুতে মানে সোধে বহুতে কয় নেতৃত্ব গুণ এটা জন্মগত কিন্তু নহয় নেতৃত্ব গুণ জন্মগত হ'ব পাৰে কিন্তু অধিকাংশ মানে নেতৃত্ব গুণ শিক্ষা অভিজ্ঞতা আৰু অনুশীলনৰ জৰিয়তে বিকাশ হয়। আৰু নেতৃত্ব গুণ মানে বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলীয় কামত সহযোগ কৰি দায়িত্ব পালন কৰি আৰু শৃংখল শৃংখলাবদ্ধ ভাৱে জীৱন যাপন কৰি নেতৃত্ব বোধ নেতৃত্ব গুণ মানে গঢ়ি তুলিব পাৰি আৰু মই ভাবো সেইটো
হয় হয় একেবাৰে সচা কথা দেই তুমি যিটো ক'লা সেইটো কথাৰ লগত মই একেবাৰে একমত আৰু এই নেতৃত্বৰ যিটো গুণটো সেই বিশেষকৈ মানে আমাৰ এই আহ সৰু কালত যেতিয়া আমি বিদ্যালয়ৰ কাৰ্যসূচী বোৰত অংশগ্ৰহণ কৰো আৰু বিদ্যালয় হওক বা মহাবিদ্যালয় যিকোনো কাৰ্যচ অংশগ্ৰহণ নকৰোঁ কিয় তেতিয়া মানে আমাৰ এই নেতৃত্ব গুনটো বেছিকৈ সকলোৰে ম উ মান পৰিচয়টো আহে যে এইজন ব্যক্তিৰ ম মত সেই নেতৃত্ব গুণটো আছে যাৰ ফলত মানে তেখেতে যিকোনো কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে। বেছিভাগ আহ শিক্ষক শিক্ষয়িত্ৰী হওক বা ছাত্ৰ ছাত্ৰীয়ে তেওঁকে সেই কামটোৰ বাবে বাছনি কৰি লয়। কাৰণ তেওঁৰ মাজত সেই যিটো গুণ আছে নেতা বা নেতা হোৱাৰ বা নেতৃত্ব পৰিল পৰিচালিত কৰাৰ বা পৰিচালনা কৰাৰ যিটো গুণ আছে সেইটো ভালদৰে দেখা পায়। তাৰ ফলত তেওঁ সকলো কামতে বা সকলো কাৰ্য্যসূচীতে গ্ৰহণ অংশগ্ৰহণ কৰিব পাৰে বা উম। বেলেগ ছাত্ৰ ছাত্ৰীওক শিক্ষক শিক্ষয়ত্ৰীও তেখেতৰ স অংশগ্ৰহণত বহুতখিনি মানে ভাল পাই যায় তেখেতে স অংশগ্ৰহণ কৰিছে কাৰণ তেখেতে সেই কামটো ভালদৰে পৰিচালিত কৰিব পাৰে বুলি জানে আৰু এই নেতৃত্ব আৰু দায়িত্ববোধৰ মাজতো অ মানে সম্পৰ্ক আছে। মই ভাবো যে ইয়াৰ মাজত এই দুয়োটাৰে মাজতে অ ভালেখিনি গভীৰ সম্পৰ্ক আছে যেতিয়া মানে এজন নেতাই নিজৰ লগতে দলৰ সফলতা আৰু বিফলতাৰ দায়িত্ব গ্ৰহণ কৰে তেতিয়া এই গুণটো বেছিকৈ মানে গম পায়। আৰু যদি এজন নেতাই অকল নেতৃত্ব কৰে তেতিয়া তেখেতক এই নেতৃত্ব গুণটো সম পূৰ্ণ হোৱা বুলি ক'ব নোৱাৰি কাৰণ নেতৃত্বৰ লগতে তেখেতে যদি কিবা অনুষ্ঠিত হয়। সেই অনুচিত হোৱাৰ যি দায়িত্ব সেই দায়িত্বটো তেওঁ নিজৰ ওপৰতে ল'ব লাগিব। তেতিয়াহে মানে ক'ব পাৰি যে সেই নেতাজনৰ মাজত সেই নেতৃত্ব গুণতটো ভালদৰে এ মানে পৰিচালিত হৈছে, আৰু এই নেতৃত্বৰ গুণৰ ফলত মানে এজন ব্যক্তিৰ আহ বহুখিনিয়ে অ মানে তোমাৰ পৰিৱৰ্তন দেখা পোৱা যায়। যেতিয়া এই একজন নেতাই মানে আৰু অ নেতৃত্বৰ গুণটো ভালদৰে আহৰণ কৰে। তেতিয়া তেখেতৰ আহ কোৱাৰ ধৰণৰ কথা হওক বা চাল চালনৰ ক্ষেত্ৰত হওক বহুখিনি মানে তোমাৰ পৰিৱৰ্তন দেখা পোৱা যায় নহয়নে।
হয় হয় আৰু সহানুভূতি নেতৃত্ববোধত মানে নেতৃত্ব গুণত মানে বহুতো মানে প্ৰয়োজনীয় এটা মানে বিষয় আৰু সহানোভোতিশল নেতা এজনৰ মানে নেতাই আনৰ সহানুভূতি বুজিবলৈ চেষ্টা কৰে ইয়াৰ ফলত মানে দলৰ সদস্যৰ সৈতে সু সম্পৰ্ক গঢ়ি তোলা দেখা যায় আৰু মানে যদি মানুহজনৰ প্ৰতি সহানুভূতি নেদেখায় তেনেহলে হয়তো সেই মানুহজনে সেই যোনজনে কৰি আছে সেইজনক হয়তো ভাল নাপাবও পাৰে আৰু এতিয়া আমি বহুত নেতাৰ আমি উদাহৰণ দিব পাৰো ধৰিলা মহ মাত্মা গান্ধী হওক, নেলচন মেডেলা, এ পি জা আব্দুল কালাম, আৰু বহুত নেতাৰ মানে উৎকৃষ্ট উদাহৰণ আমি দিব পাৰু। আৰু আমি সত অধ্যৱসায় দেশ প্রেম মানৱতা কঠিন পৰিস্থিতিতটো দৃঢ়ভাৱে আগবাঢ়ি হ শিক্ষা লাভ কৰিব পাৰো। তেওঁলোকৰ পৰা যদি আমি শিকো আৰু নেতা হবলৈ জোৰকৈ কথা কোৱাৰ প্ৰয়োজন নাই শান্ত ভাৱে কথা কোৱা বা আহ আনৰ কথা মনোযোগেৰে শুনা সঠিক সিদ্ধান্ত লোৱা আৰু কাম কৰি দেখুৱাই প কৃত নেতৃত্ব।
হয় হয় একেবাৰে সচা কথা কৈছা দেই আৰু এই নেতৃত্ব মানে নেতৃত্ব কোনে মই ভাবো যে সমাজৰ উন্নয়নতো বহুখিনিয়ে সহায় কৰে। কাৰণ এজন দক্ষ যেতিয়া নেতাই সমাজখন পৰিচালিত কৰে তেতিয়া সমাজত ঐক্য় হওক শান্তি হওক বা সহযোগিতা এটা আৰু উন্নয়নৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে আৰু তেওঁ সমাজৰ সমস্যা বোৰ সমাধানৰ বাবে মানুহক একত্ৰিত কৰিব পাৰে যাৰ ফলত মানে যিকোনো সমস্যা কিয় কলতে আমি সম তাৰে সমাধানৰ ৰাস্তাটো বিচাৰি পাওঁ নহয়নে?
হয় হয় একদম ঠিক কথাই কৈছা তাকে আজি নেতৃত্ববোধৰ ওপৰত ক- কথা পাতি বহুত বিয়াতেই ভাল লাগিল আৰু বহু কথা তোমাৰ পৰা জানিলো।
মোৰো বহুতে ভাল লাগিল আৰু মানে তোমাৰ লগত এই বিষয়টো ওপৰত কথা পাতি মোৰ বহুখিনি অভিজ্ঞাও হ'ল বাৰু।
হয় হয় আৰু লাষ্টৰ এটা কথাই ক'ব বিচাৰো সৎ নেতা বা সমান সুযোগে এখন অ সুযোগে মানে শক্তিশালী আৰু শান্তিপূৰ্ণ আৰু উন্নত সমাজ গঢ়ি তুলিব পাৰে তাকেই আৰু।
হয় হয় নিশ্চয় ঠিক আছে বাৰু আকৌ এদিন বেলেগ এ বিষয় কথা পাতিম। আজিলৈ এৰিছো হয়।